হেল্ল', ক'ত আছা?
মই ঘৰতে আছো।
অ'। এনেই খবৰ খাতি ভালেই নহয়? আহ ঘৰত চবৰে ভাল? অ' মই বোলো বহুতিন হল খবৰ খাতি এটা ও লোবা নাই, তোমালোকেও লোৱা নাই মই বোলো সেইকাৰণে ফোন এটাকে কৰোচোন।
নাই এই সময় পোৱা নাই অ'।
অ' তুমি ডিউটি গৈছিলা?
অ' আমাৰ ভালেই বাৰু।
অ' এনেই খোৱা বোৱা হ'ল নেকি?
খোৱা বোৱা হোৱা নাই এই বনাবহে।
অ' অ'। মোৰ বামাও বনোৱা নাই
অ' অ' বাকী সেই খুৰাহঁতৰ খুুৰীহঁতৰ ভালেই? অ' অ'। আমাৰো ভালেই বাৰু। বাকী হেৰি কঠীয়া চঠীয়া পাৰিছে নে নাই? অ', হেৰি খেতি খেতি ঘৰতে কৰিবা নে এনে বেলেগে
হেল্ল'।
হেল্ল'।
হেল্ল'।
খেতি ঘৰতে কৰিবা নে-নে হেৰি বেলেগে কৰিব? অ',
হেল্ল',
তাৰপিছত ভাত পানী।
উম, ভাত পানী বনোৱা নাই আকৌ। হেল্ল', হেল্ল', হেল্ল', হেল্ল', হেল্ল', হেল্ল', হেল্ল', হেল্ল', হেল্ল', হেল্ল', হেল্ল',